হেল্ল'।
কি কৰিছে?
এয়া, আবেলি আৰ কাম আৰু ৰক্ষা আছে নে।
অ', ভালে আছে?
আছো, আছো।
অ', গৰম কেনেকুৱা?
আজি গৰম মজা, মজা।
মজা, মজা।
অ'।
পুৰা গৰম নকব, মৰি যাম। তেনেকুৱা লাগিছে নি বিচিহে আছিলো।
অ', খৰুক-খাৰাক কৰি আছে।
অ', অ', অ'। তাপা হেৰি আছো, আছো। এ, গৰমত আজি একদম থাকিবই পৰা নাই গম পাইছে নে? পোৱা নাই। নাই। এজন কালিয়ে গ'ল এ, আহি আহিয়ে আছে কালিয়ে গ'ল।
অ' ক'ত গৈছে বা?
এ, ডিব্ৰুগড় গৈছিলে, আহি আছে।
কিবা গাডী নিছিলে?
অ', গাড়ী নিছিলে, গাড়ী নিছিলে। তাপা এতিয়া এতিয়া ঘৰ পোৱাহিয়ে নাই পাবহি আৰু অলপ লাহেকে।
কালি ক'ত গ'ল?
ছোৱালীয়ে ই আমাৰ ওচৰতে পেহী এজনী ঘৰ আছে, পেহী ঘৰলৈ গৈছে। বায়েকক বায়েক। ফকতীয়া এনেইহে গৈছে হপায় বায়েকে জানো কেলে লগ ধৰিছে বলচোন তালে যাওঁ বুলি।
অ'।
এ, ওলাই গৈছেহে।
এইবেলা বতাহ মাৰি দিছে আৰু বৰষুণ নাহে আৰু।
বতা মাৰিছে দেই।
বতাহ মাৰি দিছে ঠাণ্ডা পেলাই দিছে পুৰা।
অ', আমাৰ ইফালে গছ পাতটাও লৰা নাই অ'।
আমাৰ এইফালে বহুত ধুনীয়া বতাহ মাৰিছে।
আ-আহা হ'লে এইফাল অকমান।
তাকে ৰ'দটো দেখি কাইলৈ ৰ'দেই আছে আকৌ।
অ', এ, ৰ'দে দিব আৰু এতিয়া বৰষুণ নিদিব যেনহে লাগিছে।
অ'।
ছোৱালীহঁত ঘৰতে আছে নে?
আছে, আছে। এ, এজনীয়ে ৰিলচ বনাইছে। এ, এজনীয়ে আবেলিপাই হেৰি ডাঙৰজনীয়ে বাচন ধুই আছে সৰুজনীয়ে ৰিলচ বনাই আছে।
কি কৰিবা আও।
ঘৰতে ৰিলচ বনাই আছে নে?
ঘৰতে-ঘৰতে।
অহ, তাৰাপা হেৰি নহয়। মই সেই মাটিমাহ অলমান ৰ'দত দি থৈছিলো। তাকে এতিয়া ইমান মটৰ ম উঠি আছে হেই কাষৰ মানুহজনীয়ে কৈছে আজিয়ে নদলিবা ভাগি
আজিয়ে নদলিবি খৰ খৰীয়া দিলে যদি গুৰি হৈ যাব।
অ', তাকে কাইলৈ আৰু ৰদত নিদিয়াকে দলি
অ', কালিলে ৰদত নিদিয়াকে দলি দিলে ভাল হৈ যাব।
খক ন, ই কিনা।
অ'।
কমতে পাই পেলাই আনি থৈছিলে পাঁচ কেজি মান হ'ব।
অ', এ সৰকে থৈ দিলেও বেয়া হৈ যায় অ, মোৰ পোকে খাই পেলালে থৈদিছিলোঁ নহয়।
অ', এ দলি থলে বেয়া হব নি?।
দলি থলে বেয়া নহয়, এই গোটাকে থৈ দিলো। পোকে খাই পেলালে গোটা মাহটো।
অ'।
আৰু অলপমান সেই বৈয়ামত ভৰাই থৈছো সেইখিনি কঠিয়াৰ কাৰণে মানে এ পাৰিবলে।
অ, অ, মই এতিয়া ইয়াত দলি এয়া দলি পেলাই থৈ দিম ধুনীয়াকে জাৰি মেলি পেলাই, এ হেৰি ও এতিয়া টেঙা অকণ দি মাটিমাহ অকণনে ভাত কিটা বনালে খাবলৈ মন যাব চাগে।
এ টেঙা বুলিয়ে নহয়, তোৰ এতিয়া ধৰ হ পথাৰলৈ গলি ন, ৰাতিপুৱা তাত আদা, নহৰু দি তেল মাৰি দালিকন বনাই থৈ গলি, ঘূৰি আহি সেই দালিকনি ভাত খাবলৈ পা
ভাত খাব পাৰি হয়-হয়।
যি তি দাল, মচুৰদালি বনাই থৈ গ'লে ওহোঁ।
আৰু সেই পতককে মচুৰ দালিবোৰ গোন্ধাইও যায়, হঁনে এই মা মাটি দালিবোৰ ইমান পতককে নুগোন্ধাই আকৌ, কেলেই বাৰু ম চোৰদালিবোৰ ইমান পটককে গোন্ধায় যায়।
এ কবই নাই মচুৰ দালি কিবা এটা আছে সপায়।
আৰু যে মোৰ মচু দালি বুলি ক'লে ভাত ভু এ গুচি যাই দেখোন ঔ। ভোকটো গুচি যোৱা, গুচি যোৱাহে লাগে।
উম, মই এতিয়া তাকে কৈছো সিদিনাখন বুলো পথাৰলৈ ওলালে আ আকৌ মাটিমাহ কেইটামানে আনি ল'ব লাগিব, কাৰণ মই এ এখনীয়াকে বনাই দিম বোলো আৰু
হয়, এ আও হেই এটা কথা আকৌ মাটিমাহ বনালে বেলেগ নবনালেও খাব পাৰি আচাৰ অকণ লৈ, হয়নে? খৰিচাহ অকণ আপুনি সানি ল'ব কিন্তু হেৰি নহয়, মচু দালি বনালে ভাজি নহ'লে ভাত খাব নোৱাৰি।
এইবাৰ খৰিছা নাই বনোৱা নি?
খৰিচা নাই বনোৱা পাই, আমাৰ হেৰি, দেউতা হৈ পাহাৰলৈ গলেহে আনে, গাছ তাৰ পা এতিয়া মানে কি, এ গৰু এ এতিয়া গৰু, মানে ইয়াত এৰাল দিবলৈ জেগা নহ'লে পাহাৰলৈ যাব নহয় এওঁ, তেতিয়াহে আনিব আমাৰ খৰিছা গাছ অনালে শাওনৰ লাস্ত মান পায়।
অ', মই অকণমান বনালো বাৰু, বাপেকে গাছ দুটা আনি দিলে, আজিও আকৌ আনিছে এটা তে তাইক বনাবলে ঘৰৰে কাটিছে উপায় নাই নহয়। এ বতৰৰ বস্তু বতৰত নাখালে আ আকৌ খাব ন নাপাম নহয়।
সেইটোৱে, অই চ মই পাই এ পাহাৰতকে আমাৰ সেইফালেৰ আপুনি বনোৱা গছ কনে খাই ভাল পাওঁ দেখোন, আমাৰ ইয়াত যে একেবাৰে অ', পাহাৰৰ গাছ মানে দৌম-দৌম আনে। আমাৰ এতিয়া দেউতা গলে পাহা লে দম-দম যে আনিব গাছ।
এ সেইটো ভলুকা বাহ নহয় কাকৈ বাহ বুলি কয় সেইটো।
অ' কাকৈ বাঁহ অ।
অ সেই কাকৈ বাঁহৰ গাছতো আকৌ এতিয়া আমি এইটো বনাইছোঁ ভলুকা বাঁহৰ বা গাছ।
অ', অ, চব টেঙা-চেঙা দিয়ে নে নাই অ, টেঙা দিয়ে নে টেঙা নিদিয়ে
মই টেঙা নিদিয়াকে হে কৰো, তিনিদিনৰ পিছত মোৰ টেঙা হৈ যায়। ধুনীয়াকে নিমখে, হালধিয়ে সানি পেলাই ঢাকি থৈ দিম আৰু তিনিদিনৰ পিছত ধুনীয়াকে খাব পৰা হয়।
অ'।
অন্য একো কৰিব নালাগে সেইটোত, পিহনাত মাৰি পেলাই ধুনীয়াকে। একদম ত পানী নি দিব নালাগে নহয় তাতে পানী ওলাবই আৰু নিমখ হালধি সানি দি পেলাই টেপ টপিয়াকে থৈ দিব পাৰি।
উম উম।
েই থৈ পেলা তই উম কি থৈ দে, তিনিদিনৰ পিছত খাই থাক। মই এভাগ বনাইছিলো সেইভাগ এটাই হব হ'ল, এতিয়া আকৌ এ এভাগ সেই বা বনাইছো ছোৱালী কৈছে মই লৈ যাম আও। অকণমান মই বোলো লৈ যাবি, যোৱাবাৰ তাই আকৌ বাঁহৰ গাজো দিছিলে তাৰপা, এইবাৰ হেতত গাজছ ওলোৱাই নাই।
অ' মই, ‌ মই এইবাৰ আপোনাক পাহাৰ বা তাৰ গা দিম ৰ'ব খাই চাব কেনেকুৱা, বনাই চাবচোন অ' চ হেৰি এইটো কি আপুনি যে বহৰ গছৰ আচাৰ বনাইছিলে, খুব হেৰি ভৰালো নে
ভৰালো, ভৰা থৈছো আও
অ'।
আজি তেল দিছোহে কালি শুকু পৰহি শুকু আলো কালি বামকেইটা ভৰা দি জলকীয়া সতে থৈ দিছো, তাৰপাছ আজি তেলটো আ পেল গৰম মই আকৌ ঢালি থৈছো।
মই যে ইমান ভাল পাওঁ, মোৰ গোন্ধটোতে খাওঁ খাওঁ লাগে
এ আমাৰ কি হয় সিহঁতি খাওঁতে সৰ সৰহকে খাই আকৌ অকনমান অকমান লব লাগে, আমাৰ মই সেই গতকে বেয়া পাও বনাবলে মানে উম হেৰি আচাৰটো বনোৱা দিনাখনতেই খাই আদায় কৰি পেলাই।
আমাৰ ইয়াৰ গছটো আকৌ আচাৰ বনাবলৈ বেছি ভাল হ'ব, হয় নে।
অ' সেইটো বেছি ভাল হ'ব, সেই মানে ফচ ফচীয়াা যে।
অ' অ' আচাৰ অলপ বনাবলে, অ' চক‌ হেৰি এইটোকে এনেকে পিহনাই দি চেপি পেলা ৰ'দত দি থৈ দিয়া, হয় নহয়।
উম।
তাৰ পৰাা নিমখ হালধি হানি পেলাই
অ' নিমখ সালধিৰ লগতে খানিলি, খানিলৈ চেপি পেলালি না চেপি পেলাই তই ৰ'দ দি দিলি, এতিয়া এনেকুৱা টান ৰ'দতো এটাতে হ'ব।
অ' দুুনীয়া কে হয় হয়, এ উ' বেছি শুকোৱালে
খ খৈয়া হৈ যায়, অ'। আমাৰ বাইদেউৱে যে বনাই, কিমান ধুনীয়া লাগে ও', তাহতৰ এহতৰ অভাৱ খাবো নাই বাৰু তেল লিটাৰে লিটাৰ আনে, আমাৰ এতিয়া ধৰ তেল এক লিট কালি আধা লিটাৰ আনিছে গোট আধ লিাৰটো মই দি
দি দিব নহয়, এ হয় গাত লাগি যায়গৈ ন।
গাত লাগি যায় ও, আকৌ মানুহতোৱে সেই আচাৰ নৰ যহতে ভাত কেইটামান এইকেইদিন খাবলৈ লৈছে জানানে, এচাকন থাকিলে ভাত কেইটামান খাই মানে জ্বলাই চলাই
জ্বলাই চলাই জুতি মুঠি পাই যেন, সেইটয়ে সেইটয়ে আচাৰ কন গোন্ধটোত খাবলৈ মন যায়, আমাৰো সেইটো, আমাৰ ইয়াত কি আকৌ আজি আপোনাৰ চাহ ভৰালে নহয় বৈয়ামত, কাইলে পা' খাবলে মন এিয়
অ' চবয়ে, আমাৰ ঘৰত ও' তেনেকুৱাই হয়।
এ' আপোনাৰ আকৌ, আকৌ ডাঙৰ ছোৱালী ইমান ধুনীয়াকে চাটনি বু জিটি বন পাত চন পাত দি
এতিয়া চ তাৰ অহাৰ পৰাহে তাকে তাৰ অহাৰ পৰাাহে বাপেকৰ ভাত বেছিকে গৈছে, মানে সেই এই কিবা এটা ভাজিলে আলুগুটিয়ে ধৰক দাংবুটি চাইডালেই ভাজিলে আকৌ ধৰক সৰু ঢেকীয়া কেইডাল মানে আলু গুটি এক্সট্ৰাকে ভাজিলে তাৰপিছতে আকৌ নৰসিংহ মচন্দৰি মান ধনিয় বিচাৰি পেলাই বৰশী টোপা টো পুঠি মাছ জোতা গোটাই, সেইকণো অকণ চাটনি কৰিলে। অ' তেনেকে তায় আহা পৰা হে বাপেক ভাত কেমাৰমাৰ সৰহকে গৈছে।
এ আৰু এইপা এলাহ নাইও বনাবলে মেলিবলে ব বেলেগ এই গোটাই মেলি পেলাই বনাই দিব এই আমাৰ আকৌ পাচলি থাকিলেও বনাবলৈ মন নাযায়
আমাৰ এই পাচলি থাকিল তো বৰ ঘৰত বনাই থাকিব
আমাৰ এজ এ যে একদম গালি পাৰি আছে সেই কেৰেলা কেইটামান আনিছিলে বেয়া হৈ গল এ মানে বেয়া হৈ যায়গে মানে এখন ভাজি বনালো আৰু এখন বনাবলে মন নাযায় আৰু
এ আমাৰ ইয়াত পাচলি নাই কানেহে সেঁত তাত আকৌ পাচলিৰ অভাৱ নাই যে প্ৰত্যকটো বিধৰে কেইটামান কেইটামান লৈ আহিলে আকৌ গোটেই কেইবিধ বনালে সেই দুই তিনিদিনতে খাই আদায় কৰিলে আকৌ দেওবাৰ পালেহিয়ে দেখোন
হয় হয় হয় আৰু দাম শুই মানে লাগি মেলি থাকে কাৰণ অলপ কমতে আনিব পাৰে পাচলি চাচলিবোৰ
অ', কমন মানে এনে আনে সিহতি লাষ্টলে ধনে এনেই আনে
হয় হয়
হোণ্ডা চিষ্টেমট দি থৈ গুছি যায় বুজিচান নাই এ পইচা এশ দে এইখিনি তই ৰখা থ বেচিলেও বেচিবি খালেও খাবি সেইদে বুলি দি থৈ গুচি যায় সি সৰকে ৰ থাকি গলে যেনিবা বেচে আৰু দুই এক কেজি
সিহঁতৰ পাচলি ইমান অভাৱ নাই ন
নাই নাই পৰহি কালি বুধবাৰ আছিলে নাই অ' তপন গছিলে তপ তপনৰ হাততে আকৌ ভুল কেইটামানে দাংবদী কেইটামানে দি পঠিয়াইছে ছোৱালীয়ে ফোন কৰি লিলে
অ', অ' এইটো এই পাচলিকেইডাল থাকিলে আপোনাৰ চিন্তা নাই নহয় ৰান্ধনীজনীৰ ভিতৰত গম পাইছেনে নাই পাচলি কেইডাল নাথাকিলে কি বনাম কি নবনাম মাথা চাথা বেয়া হৈ যায়গে
এ আমাৰ যে একদম নন ষ্টপ খাইছিলো মচুমাহ জানান নাই ৰাতিপুৱা দুপৰীয়া গধুলা নন ষ্টপ
আৰু সেইবোৰে আপোনাৰ যদি সেয়াই বনাই ভাত কেইটা বাৰু ক'ত খাবলৈ মন যায় যায় বাৰু অকল মচুৰ দালিবোৰকে
এজানাটো না ভাত দেখিলেই এঙামো মো ভাত নিয়াচো নিয়া ভাত এহেটা দিওঁ তাৰে আকৌ কমাই থব লাগে জান নাই
হয় হয় হয়
এতিয়া এইকেইদিন হয় পাচলিকন ভাজিকন হলতে তেওঁ খাবলে মন কৰিছে
অ' হয় হয় হয় আৰু আজি ইমান গৰম আপুনি আজি ইমান গৰমত তাঁত বব পাৰিছেনে
পাৰিছো ফেন চেন লগাই লৈছো মই নবলে নহ'ব যে
অ', অ', অ', অ', অ', অ', অ', আপোনাকৰ পৰু ছোৱালীয়েে ফোনটা কৰওঁ তাই ঘৰতে আছে নহয় অ',
অ', এতিয়া নক কৰিবি ৰীলচ বনাই আছে বাটত উম
হব দিয়ক